অ', বন্ধু খবৰ পা, থিকে নে, গৰম কেনে?
গৰম ভালে আছে, এতিয়াও গৰমতো কমাই নাই দেখোন।
অ',
দিনতো বহুত আছিল গৰম এত, বহুত গৰম আছিল, আছো এনেই আছো এতিয়া। দিনততো আছি ঘৰতে আছো, ওলাই যোৱা নাই।
অহ ', বাকি আজি কি, বাকী আছো আৰু বাকী আজি হেৰি মানেই গৰমত কি কৰি আছা আজি ঘৰত?
গৰমত কি কৰি আছো, গৰমত জপিয়াই আছো। গৰম গৰম কে জপিয়াই আছো। গৰমত ঘৰত খাৰ ঘৰত থাকিও শান্তি নাই, বাহিৰতো বতাহ নাই।
বাহিৰতো বতাহ নাই, অ',
ৰাস্তাতে খোজকাঢ়ি আছো এনে।
অ', ৰাস্তাতে খোজকাঢ়িলে ভাল।
উ'ম, উ'ম।
কাঢ়িলে ভাল।
বাকী নহয়, নহয়। খোৱা খোজকাঢ়িলে বহুত ভাল।
ভাল, তাকেইতো বেমাৰ আজাৰ
আগৰ মান আগৰ মানুহ কিয় বেমাৰ না আছিল কোৱাচোন তুমি?
আগৰ মানুহৰ মানে এই বেমাৰ মানে চব তোমাৰ লোকেল খাদ্য খাইছি এক্সাৰচাইজ, পৰি পৰিশ্ৰম কৰিছিল বেছি। তি।
ভেজাল জাতীয় বস্তু না ছিল আগত।
নাছিল অ, আৰু তোমাৰ খেতি-বাতি কৰিছিল আগৰ মানুহে। পৰিশ্ৰম কৰিছিল অ', খেতি বাতি কৰিছিল তোমাৰ বৰোখেতি কি কৰিছিল।
হা পৰিশ্ৰম ভাল কৰিছিল।
ঈদত বৰ খেতি কৰে লোকেল মাছ খায়। বিনোদ।
বজাৰ যাবই নালাগে আগৰ মানুহৰ চব ঘ চব ঘৰতে পায় খেতি ঘৰৰ ধান ঘৰৰ আলু ঘৰৰ মাছৰ কাৰণে আছে। সেবোৰ পুখুৰী।
পুখুৰি আছে।
অ মাছ ৰ কাৰণে আছে পুখুৰী খালি অকল চাগে মাংসটো কিনিব লাগিছিল অ এতিয়াতো চব এভৰিথিং।
অ এতিয়া চব কিনিব লাগে।
এতিয়া কিনিলেও বস্তুত মিক্স চব বস্তুতে। জাল ফল যদি খাবা তাতেও বেজি মৰা ফল।
অ
চবজিও যদি খোৱা দাম দি খাব লাগে।
আৰু কুকুৰাৰ মাংসত। টো আজিকালি বেজি মাৰে তোমাৰ।
অ অ ঔষধ খুৱাই।
ব্ৰইলাৰত, ব্ৰইলাৰত। মেডিচিন খুৱাই। এতিয়া আমি তাৰমানে কি ভেজাল। ভেজাল জাতীয় খাদ্য খাই আছো এতিয়া।
উম উম এতিয়া এতিয়া পুৰা ভেজাল এইটো কাৰণে আ আমি পতককে বেমাৰত পৰো এতিয়া।
আহ। এতিয়া মানে আগৰ মানুহৰ। বেমাৰ নাছিলে এতিয়া আছে বেমাৰ উম।
আগৰ আগৰ মানুহৰ চাগে ছেভেনটি হানড্ৰেদৰ পৰা ছেভেন্টি পাৰ্চেন্ট মানুহৰে বেমাৰ নাছিল। এতিয়া হানড্ৰেদৰ পৰা চেভেনটি পাৰ্চেন মানুহৰ ৰে বেমাৰ। চবৰে কি বেমাৰ? মেইনলি বেমাৰ কেন্সাৰ বেমাৰ। কমন বেমাৰ কেন্সাৰ, চুগাৰ। যিবিলাক মানে এইবিলাক।
বেমাৰটো মানে কি? মানে কিহৰ কাৰণে বাঢ়িছে বুলি ভাবা তুমি?
এইটো খাদ্যৰ কাৰণেই চাগে মে বি।
অ', খাদ্যৰ কাৰণে আৰু
খাদ্য। তাৰপিছত।
তোমাৰ পানীৰ সেই কাৰণেও হৈছে অলপ।
হা হা হা গুটকাৰ কাৰণেও হয় গুণটো এইবিলাক বেমাৰ।
অ', গুটকা হয় মদৰ কাৰণেও হয় এলক'হল।
উম, উম, উম এলক'হল এল ক'হলৰ কাৰণে কাৰণে মেইনলি ফেটি লিভাৰ হয়। লিভাৰ লিভাৰ ডেমেজ
লিভাৰ অ লি-লিভাৰ টো ডেমেজ হয়।
উম, এলক'হলৰ মেইন ৰিজন
স্মকিংটো কৰিলেও বেছি হয়।
উম, স্মকিং অ। তুমি এইবিলাক কিবা খোৱা নেকি?
নাই নাই গেছ আমাৰ গোটখাটো কেতিয়াবা খোৱা যায়।
ময়ো ময়ো বাৰু গুটকা দিনত এক পেকেট চলে আৰু কে পি বা চিগনেচাৰ।
এ মোৰ এক পেকেট এদি নহয় দুই, তিনি পেকেট যায়ে।
হা মই কমাই দিছো আগতে বহুত, বহুত খাইছিলো এতিয়া বেমাৰ চেমাৰ দেখি কেনে মই খ কমাই দিছো বাচাটো ইম্পৰ্টেণ্ট। ‌ বা বাচি থাকিলে জীৱনত বহুত খাব পাৰিম।
অ আৰু তোমাৰ হেৰি পানীতো হেৰি কৰি খাব লাগে। ফিল্টাৰ কৰি খাব লাগে পানীটো
হা হা পানীটো পুৰা ফিল্টাৰ কৰিয়ে খাও
অ মানে কি ত ডাইৰেক্ট দমকলৰ পানী খাবা নালগে
নাই নাই ইয়াতেতো চব বৰিঙৰ পানী ন
না আমাৰ ইয়াত আমাৰ ইয়াত আজন মানে কি দেখাত নাথাকে কুলৰ পানী কিন্তু অ কলত পানীত আইৰণ থাকেই এনেই ডাইৰেক্ট
আছে কোনটো আইৰণ থাকিলেও
কিন্তু ভাল নহয় যে আইৰণটোৰ কাৰণেটো বেমাৰ হয়
অ টেষ্ট আছে কোনটো মই মই গাঁৱত গলে খাওঁ ন কি কিবা বেলেগ টাইপ টেষ্ট আৰু পানী পানীটো পুৰা ঠাণ্ডা
ঠাণ্ডা পানী
হা হা
কিতৰ হেৰি এই পানীটোৰ কাৰণে তোমাৰ কিডনীটোৰো এফেক্ট হয়
হা কিডনিত এফেক্ট হয় অ
কিত্নি এফেক্ট হয় পানী খাব লাগে সেইকানে বেছি হবলাগে
কিডনী ষ্টোন হয়
কিডনী ষ্টোন হয় কিডনী পাথৰ হয়
তাৰপিছত মুখৰ পটিম্পলৰ প্ৰব্লেম হয় উ
এইটোৱে টো
স্কিনৰ প্ৰব্লেম হয় পানী মেইন পানী মেইন মই এই পা পান পান পানী কম খোৱাৰ কাৰণে মুখত এ এটা দুটা পিম্পল ওলাইছিল এতিয় বাৰো ঠিকে আছে
এতিয়া তোমাৰ হেৰি প্লাষ্টিকৰ বটলতো বেছি পানী খাবা নালাগে
নাই নাই প্লাষ্টিকৰ বটল অকল ওৱান টাইম ইউজ কৰিব লাগে
ওৱান টাইম ইচ কৰিব লাগে তাৰ মানে সেইটো একবাৰতেই আৰু কিন্তু ঘৰত তাৰ মানে সেইটো ইউজ কৰি জিব নালাগে
কিন্তু আমাৰ মেইনলি মানুহৰ চোৱা আজিকালি এইটোৱে চলে কিন্তু হয় ন এইটোৱে চলে কিন্তু
কিটো ওৱান টাইম ইউজ কৰিলে নহয়
নহয় ওৱান টাইম ইউজ কৰিব লাগে কিন্তু বেছিভাগ মানুহেু ঘৰত আনি কেনে তাত তাতে ভৰাব খাব একমাহ দুমাহ ইউজ কৰিয়ে থাকিব হয়নে
অ' ফ্ৰিজত থৈ দিব।
অ'। ফ্ৰিজত থ'ব। উম, ফ্ৰিজত থব বঢ়িয়াকে।
বঢ়িয়াকে থৈ হেৰি কৰি উলিয়াই দিম। ধৰিব।
বাকি তুমি চুগাৰ চুগাৰ- পোৱাৰ ৰিজন জানা, মানে চুগাৰ হোৱা কাৰণ মানুহৰ? মোৰ মতেতো চেনিৰ কাৰণে কিন্তু চেনিটো চেনিটো কিন্তু অ' সঠিক ৰিজন নহয় কিন্তু সঠিক এইয়া নহয় মানে কাৰণ।
থাকে তোমাৰ বংশগত থাকে যিটো জেনেটিকছ হে--আমাৰ বংশত বংশগত বংশতে
বংশগতৰ থাকে। অ'।
আলু চালু খালে বেছি হয়। আলু হুই
আলু। আলু, মিঠাই
উম চাই। এইবিলাকৰ মানে হয় বুলি কয়।
এইবিলাকৰ কাৰণে হয়। এই আৰু ওজন বাঢ়িল। তেওঁ হয় বুলি কয়। ওজন
বাইদাৱে তোমাৰ ঘৰত- এনে এনেকুৱা পেচেন্ট আছে জানো?
কিছু কাৰ-
অ' চুগাৰ। বা যিয়ে হওক চুগাৰ, প্ৰেছাৰ- আমাৰ- কৰোঁ নাই বাৰু। ঘৰত উম
উম্। প্ৰেচাৰ আছে, আমাৰ মাৰ আছে।
উম। মোৰো মাৰ মাজত- মাজতে কিডনী ষ্টন হৈছিল। কিডনী ষ্টোন হোৱাতে অপ্ অপ্ অপাৰেচন কৰি কিনে গলাইছে। কিডনী ষ্টন টো বোলে বাৰে বাৰে হৈ থাক ডকটৰে গৈছে ত' দিনত তিনি চাৰি লিটাৰকে পানী খাব দিছে
অ পানী খাব লাগে
কি কিডনীইচতন হলে যিমান পছিত ন হয় হয় হয় অ কীতনিকস্তন মানে যিমান পানী খাবা ইমানে ভাল ডক্তৰে তিনি চাৰি লিটাৰ পানী খাব দিছে
অ ভাল ভাল পানী খাব লাগে
এতিয়ালৈ বাৰু হোৱা নাই
অ নাই অ পানীটো মই এনেই কমা নাই পাঁচ লিটাৰমানকৈ খাবই লাগে।
অ অ মোৰ খোৱাই নাযায় পাঁচ লিটাৰ।
এ খাব লাগে গৰমত খাব লাগে।
ঠাণ্ডাৰ দিনতো হাব ঠাণ্ডাৰ দিনতো খাব লাগে।
পানীটো মেইন পানীটো মেইন পানী পানী যদি তোমাৰ প্ৰপাৰ পানী বডিত সোমাই ন তোমাৰ বডি একদম ফিট থাকিব। ফিত মানে স্কিন একদম বঢ়িয়া, থাকিব।
অ আৰু আমাৰ তোমাৰ হেৰি ষ্টীলৰ বাচন বিলাক ইউজ কৰিব নালাগে। অ সেইবিলাক ইউজ কৰিব নালাগে অ মাটি অ কুকাৰ চুকাৰ এইিলাক ইউজ কৰিব নালাগে।
উম উম তুমি তোমাক এটা কথা সুধো হা তোমাক এটা কথা সুধো উম এইটো কাশ্মীৰ পাকিস্তানৰ মানুহ যে বগা কিয়, ৰিজান জানা। কাৰণ জানা?
তাৰ জলবায়ুটো ভাল পাকিস্তানৰ। ইণ্ডিয়াত থাকি জলবায়ু টো ভাল হয়।
হা, হা!
বহুত
পান, পান-পানীতো বহুত ভাল তাৰে। বহুত ভাল।
অ' তোমাৰ জলবায়ু এইটোও ভাল তোমাৰ যোনটো মানে প্ৰদূষণ আমাৰ ইয়াত আছে। তাত, তাত নাই।
কি ক'লা?
তাত মানে জলবায়ুটো ভাল, আমাৰ ইয়াত প্ৰদূষণ হয় না। তাত, প্ৰদূষণ কম।
পলুউচন কম তাতে অ'।
কেনেই হেল্ল হয় সেইকাৰণে চলে হ'লেও তাৰ জলবায়ু ভালে এনেই হেৰি হিচাপতে ভাল আগৰ সেইকাৰণে তাৰ মানুহ বিলাক বগা অলপ লাল পৰা তাই ৰঙাতাই।
অ তাতে কলা। মানুহ নাই।
থাকি ভাল আৰু পাকিস্তান মানুহৰ বেমাৰ কম কিজানি।
উম, কম, কম। পানীতো ভাল নহ অ মেইনলি। ইহঁৰ পানীটো ভাল ন।
ভাল, ভাল।
আমাৰ ইণ্ডিয়াৰ্ৰ অ ঠিক আছে দিয়া ঠিক আছে।
আাজি ৰাখিছোঁ দিয়া পিছত কথা পাতিম।
ঠিক আছে ঠিক আছে ধন্যবাদ।